হেল্ল'
অ' শুনিছা?
আহ কি কৰিছা?
এ এনে আছো, তোমাৰ?
এ ময়ো এনে আছো, এতিয়া বাকী খোৱা বোৱা কৰিলা নেকি?
খোৱা বোৱা নাই খামহে ভাত অলপ পিছত।
আহ, মই খোৱা নাই এ গৰম বহুত দিছো আজি, তাত কেনেকুৱা?
এই বহুত বেছি গৰম, থাকিব পৰা নাই।
কি ঘৰত চবৰে ভাল নহ?
অ' ভালে ভালে, এ দেউতা অলপ গা বেয়া আছিল এতিয়া অলপ ভাল পাইছে, আৰু তোমাৰ?
আহ মোৰো ভালেই বাৰু, ডকক্তৰ দেখুৱালা নেকি দেউতাক?
আহ ডটৰ দেখালো কালি আহিছোগৈ।
বাকী আমি মানে মই ভাবি আছিলো এতিয়া যিহেতু আমি সকলোৱে দেখা পাওঁৱে যে আমাৰ চাৰিওৰ মানে বিজ্ানৰ অৱদান যথেষ্ট বেছি আছে, এতিয়া বিজ্ঞানৰ অৱদান বুলি ক'লে আমি মানে কৈ কৈ শেষ কৰিব নোৱাৰি, সেইটো বিষয়ে অলপ আলোচনা কৰো নেকি?
হয় সেইটো পাৰি, কাৰণ এতিয়া কি ৰাতিপুৱা আমি শুৰি উঠাৰ পৰা কলগেট ব্ৰাছ যিটো ইজ কৰো আপমি সেয়া পৰ্যন্তৰ পৰা একদম ৰাতি শুৱ লৈ চতুন বিজ্ঞানৰ পৰাণি।
হয় হয় হয় তুমি ঠিকে কৈছা বিজ্ঞানৰ অৱদান মানে শুই উঠাৰ পৰা ধৰি লোৱা আমি মোবাইল আমি মোবাইল চলাও মোবাইলো হৈছে বিজ্ঞানৰ অৱদান। আমি ফেন চলাওঁ ফেনো হৈছে, হয় ফেন ফেন হৈ গ'ল ত িছত এচি আদিৰ পৰা ধৰি তোমাৰ সকলো বস্তু বিজ্ঞানৰে অৱদান।
হয় হয়।
আৰু আমাৰ দৈনন্দিন জীৱনত দৈনন্দিন বি বিজ্ঞানৰ অানৰ কথা আমি চৰ্চা নক থাকিব নোৱাৰো কিয়নো আমাৰ দৈনন্দিন জীৱনত আমিজ্ানৰ আহ অৱদানৰ ফলত যি যি বস্তু এতিয় আৱবিৰ্ভাৱ হৈছে সৃষ্টি হৈছে সেই আটাইবোৰ বস্তুৱে আমি ব্যৱহাৰ কৰোঁ।
হয় হয় বন্ধু সঁচা কথা কৈছো কাৰণ এইটো বিজ্ঞানৰ অৱদান বুলি ক'লে কি আজিলৈ যিমান যি এক নম্বৰ ক'ব গছিল যাতায়াতৰ ব্যৱস্থাটো সেইটো কাৰণে বিজ্ঞানৰ অৱদানৰ কাৰণে গোটেই যান বাহন যিমান যি আছে। এতিয়া পতকে তুমি ক'ৰবালৈ যাব লগা হ'লেও এতিয়া সেই যান বাহনৰ কাৰণে কিমান খিনি সুবিধা, তাৰপিছত তুমি ধৰি লও বেলেগ বিদেশলৈ যদি যাওঁ বুলি কোৱা তেতিয়া তাৰ কাৰণে ধৰি লও আপোনাৰ আহ, আকাশ মাৰ্গে‌ কাৰ এপ্লে ফালৰ পৰা আৰু এতিয়া মোবাইল ফোনটো কব গলে ম টো চবতকে বেছি এটা মানে কিপুৰুগীয়া মানে এটা অৱদান বুলি কব পাৰি। কাৰণ, ইণ্টাৰনেটৰ ই অ' ইণ্টাৰনেটৰ সুবিধা থকাৰ কাৰণে এতিয়া পতকে কিবা এটা চাৰ্চ কৰিব পাৰি কিবা এটা নেজানিলে কৰিলে বা ক'বালৈ গ'লে আ ধৰি লও ৰাস্তা চিনি নোপায় সেইটো কাৰণে আজিকালি জি পি এছ আছে নেভিগেশ্যন আছে।
হয় তুমি ঠিকে কৈছা, তাৰউপৰি আমাৰ বিজ্ঞানৰ ফলত আমাৰ যি চিকিৎসা বিদ্যা চিকিৎসা প্ৰযুক্তি দিনক দিনে উন্নত হ'ব ধৰিছে আমি যাৰ ফলত আমাৰ মৃত্্যুৰ হাৰ কমিব ধৰিছে আৰু বিভিন্ন ডাঙৰৰতকৈ ডাঙৰ বেমাৰো আমি নিমিষতে মেচিনেৰে আমি ধৰি পাৰো আৰু মেচিনেৰে আমি ঠিক কৰিব পাৰো সেইখিনিও বিজ্ঞানৰ অৱদান গতিকে মই ভাবো যে আমাৰ বৰ্তমানৰ যি আমাৰ মানৱ সম মানৱ সমাজত বিজ্ঞানে যথেষ্ট খিনি অৱদান আগবঢ়াইছে আহ উদাহৰণ হিচাপে হিাপ এতিয়া ক'ব গ ম ইতিমধ্য চিকিৎসাৰ কলোৱেই চিকিৎাৰ ক্ষেত্ৰত যথেষ্ট খিনি অৱদান দিছে লগতে আমাৰ আহ বিভিন্ন ধৰণৰ যি আহ আমাৰ বা যন্ত্ৰ পাতি হৈ গল বিভিন্ন ধৰণৰ আমাৰ যাতায়তৰ যান বাহনকে ধৰি তোমাৰ আ দৈনন্দিন যোগাযোগৰ যিখিনি আমাৰ আহিলা মবাইল হয় গল জিমেইল হয় গল। বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ বস্তু আমাৰ আ বেলেগ বেলেগ আৰু বেলেগ আমাৰ আহ আমাৰ দৈনন্দিন দৈনন্দিন জীৱনত আমি ব্ৱহাৰ কৰা আমাৰ, যিখিনি আমাৰ পাকঘৰৰ বস্তু আমাৰ কিচেনৰ বস্তু। সেইখিন যথেষ্টখিনি অৱদান আছে বিজ্ঞানৰ।
হয় হয় বন্ধু স এইটো সজা কথা কাৰণ পাকঘৰত ক'ব গলে এতিয়া ধৰি আজিকালি নতুনকে যিবিলাক ধৰি ফিলাৰ যিবিলাক ওলাইছে, পানীটো একদম পুৰা সম্পূৰ্ণ চাফা কৰি দিয়ে। আৰু তাৰ বাদেও ধৰি লও ৰন্ধা বঢ়া এইবিলাক তুম যিমান যি নো কোৱা চব বিজ্ঞানৰ অবদানে হয় কাৰণ গেষ্ট পৰ্যন্ত এইবিলাক চব বিজ্ঞানৰ অৱদানি হয় মানে ক'ব গ'লে অ' পৰিবেশৰ পৰাই পোৱা বস্তুৱয়ে হয়। গেছটো কিন্তু সেইটো ইউজ কৰা সেইটোতটো আমাৰ বিজ্ঞানে অৱদান কৰা ন?
গতিকে চব ফালৰ পৰা ক'ব গ'লে এতিয়া ধৰি লও আপোনাৰ আহ, সূৰ্য পোহৰটো আপুনি অ' সূৰ্য পোহৰটো আজিকালি যিবিলাক চলাৰ প্লেট আছে চলাৰ প্লেটৰ সহায়ত আপুনি হেৰি কৰি অ' সেইটো সংসাৰ কৰি সেইটো আকৌ ইউচ কৰিব পাৰে আপুনি।
হয় হয় ঠিকে কৈছে ঠিকে কৈছে তাৰোপৰি আহ তাৰোপৰি আমি বিজ্ঞানৰ দ্বাৰা আমি যে আমাৰ বৰ্তমান আমি এতিয়া আগতে যেতিয়া বিজ্ঞানৰ বিজ্ঞানৰ আহ বিজ্ঞানৰ অৱদানি মানে এটা আমাৰ মানৱ সমাজত প নাছিল তেতিয়া আমি ৰাতি আন্ধাৰ হলে আমি আন্ধাৰত থাকি শিকিবলগীয়া হৈছে কিন্তু এতিয়া ৰাতি হোৱাৰ লগে লগে আমি যি আমাৰ পোহৰ কৰিবলৈ আমি যিটো বাল্ব জ্বলাও। সেই বালবোৰ হৈছে বিজ্ঞানৰ অৱদান আৰু ইতিমধ্যে তুমি ক'লাই যে আমাৰ যিবোৰ সৌৰ শক্তিৰ দ্বাৰা আহ মানে সৌৰ শক্তিৰ দ্বাৰা চলিত বিভিন্ন ধৰণৰ যন্ত্ৰ পাতিও পায়। যাৰ জৰিয়তে আমি বিদ্যুত উৎপাদন কৰিব পাৰো সেই বিদ্ুত আমি ঘৰৰ নিজৰ ব্যয়ৱসাৰিক কাম কাজতো লগাব
হয়, হয় বন্ধু এইটো সঁচা কথা কাৰণ কি বিদ্যুতটো ক'ব গ'লে সেইটো এটা বহুত বেছি আপুৰুগীয়া বহুত বেছি ইম্পৰ্টেট বহুত বেছি মানে এইেটো ক'ব গ'লে কাৰণ আগতে আগৰ গাঁৱলীয়া মানুহে যোনেই নহ'ক আগৰ দিনত সন্ধিয়া হ'ল মানে এ পোহৰৰ একো ব্যৱস্থা নাই। হ'লে অনলি চাকিটো হয় চাকিটো ক'ব গ'লে সেইটো এটা বিজ্ঞানৰ অবদানেই হয়। কিন্তু মানে এতিয়া ধৰি লওঁ লাইটৰ কাৰণে যিবোৰ ধৰি লওঁ হে এতিয়া আহ ৰাতিও এতিয়া দিনৰ নিচিনা বহুত বেছি হেৰি আৰু ৰাতিও মানুহে কাম কৰিব পাৰে সেইকাৰণে। আৰু ধৰি ল' এতিয়া লাইটৰ লাইট কথা ক'ব গ'লে এইফালে বিজ্ঞানৰ অৱদানত প্ৰথম আহিছিল আহ সেইটো যিটো হালধীয়া কালাৰৰ যিটো হয় যে হানড্রেড ৱাটৰ যিটো বাল্ব আছিলে প্ৰথম প্ৰথম। সেইটো হ'ল তাৰপিছত অ' তাৰ পিছত আহিল চি এফ এল তাৰ পিছত আহিল এল ই ডি এতিয়া তোম এল ই ডি চব ইফালে এল ই ডি লাইটেই, যিটো নেকি আ পাৱাৰো অলপ কমকে মানে খৰচ কৰে কিন্তু মানে পোহৰটো ভাল হয়।
হয় হয় হয় ঠিকে কৈছে ঠিকে কৈছে তাৰউপৰি তাৰোপৰি মই ভাবো যে বিজ্ঞানৰ যিখিনি অৱদান এতিয়া আমাৰ আহ যি আমাৰ বিজ্ঞানৰ প্ৰদানৰ কাৰনেে আমি পৃথিৱীৰ পৰা আমি চাৰিওকাাষ আমাৰ সৌৰ জগতত কি কি গ্ৰহ আছে কি কি নক্ষত্ৰ আছে সেইবোৰ জানিবলৈ সক্ষম হৈছো লগ পৃথিৱীৰ বাহিৰতো যে আহ কেতিয়াবা আমি এটা কল্পনা কৰিব পাৰো যে আমাৰ যিখিনি আহিব লাগে প্ৰজন্ম সেই আহিবলগীয়া প্ৰজন্মৰ চাপ পৃথিৱীৰ বাহিৰো যে পৰিব পাৰে তাৰ সম্ভাৱনা আছে আৰু সেইখিনি সম্ভাৱনাৰ কথা আমি বিজ্ঞানৰ ফলতে গম পাব পাৰিছো আমি জানিব পাৰিছো। লগতে মই ভাবো যে বিজ্ঞানৰ যিখিনি অৱদান সেই বিজ্ঞানৰ অৱদানৰ কাৰণেই আমি নিজৰ পৃথিৱীৰ বাহিৰৰ যিখিনি সৌৰ জগতৰ কথা আছে যি আমাৰ সূৰ্য আদিকে ধৰি আমাৰ মংগল গ্ৰহ হৈ গ'ল আমাৰ বৃহস্পতি গ্ৰহ হৈ গ'ল শুক্ৰ শুক্ৰ গ্ৰহ হৈ গ'ল আমাৰ। তেওঁলোকৰ বা যিখিনি আমাৰ সৌৰজগতৰ আমাৰ বিভিন্ন ধৰণৰ আৰু যি যি সৃষ্টি আছে তৰা হৈ গ'ল নক্ষত্ৰ হৈ গ'ল বা আমাৰ হাতীপতি তাৰ ৰাজ্য হৈ গ'ল আৰু বিভিন্ন ধৰণৰ যি যি বস্তু আছে সকলো বস্তু আমি বিজ্ঞানৰ অৱদানৰ ফলতে জানিব পাৰিছো আৰু আমি তেওঁলোকৰ যি বাহিৰৰ আ আমাৰ তে কোৱা হয় যে আমাৰ পৃথিৱীৰ বাহিৰতো কিছুমান আ জীৱ থাকে বুলি তেওঁলোকৰ লগত যিখিনি যোগাযোগৰ ব্যৱস্থা ইতিমধ্যে চেষ্টা চলাই থকা হৈছে৷ সেই চেষ্টাও আমি বিজ্ঞানৰ ফলতে কৰিবলৈ সম্ভৱ হৈছে।
হয়, হয় বন্ধটো সঁচা কথা কৈছা কাৰণ এতিয়া কি অ' ক'বলৈ গ'লে এতিয়া ধৰি ল' আপুনি আমি এতিয়া বিজ্ঞানৰ কাৰণে এতিয়া বাহিৰত আমাৰ যে পৃথিৱীখনৰ বাদেও যে কিমানবোৰ গ্রহ আছে নক্ষত্ৰ আছে। অ', সূৰ্যৰ দৰে তেনেকুৱা নক্ষত্ৰ কিমান বেছি আছে সেইবোৰ গম পোৱা গৈছে আৰু ক'বলৈ গ'লে আমাৰ ধৰি ল' অকল তাৰকা গৃহ যে অনলি আম অকল যে আমাৰ সেই সৌৰ জগতখনে নহয় সেইটো গম গ'ল তাৰ কাৰণে তাৰ বাদেও যে কিমান বেছি আছে। আৰু তাৰ বাদেও এতিয়া ধৰি লও যিহেতু আহ বিজ্ঞানী কিছুমানে কয় যে আহ এতিয়া আমাৰ
পৃথিৱীৰ বাহিৰেও আহ বেলেগ গ্ৰহটোত ধৰি লওক কিবা আহ প্ৰাণ থকাৰ মানে কিবা প্ৰাণী থকাৰ মানে সম্ভাৱনা আছে। কাৰণ ধৰক সচাঁ কথাওঁ হ'ব পাৰে। কাৰণ কিমান বেছি আমাৰ কিমানবোৰ ইউনিভাৰ্চ আছে কিমানবোৰ মানে নক্ষত্র গ্ৰহ নক্ষত্ৰ কিমানবোৰ আছে। সেইটো থাকিবও পাৰে। সেইটো ধৰি লও এতিয়া বৈজ্ঞানিকসকলে সেইটো এতিয়া প্ৰচেষ্টা চলাই আছে। কিবা নহয় কিবা এটা প্ৰকাৰে হেৰি কৰিবৰ কাৰণে আৰু এতিয়া আহ তুমি হেৰি এটা পাইছিলা নিউজ এটা পাইছিলা?
কিহৰ?
অ', ঊনৈছশ কিমান চনত তে আমাৰ নাচাৰ পৰা পঠাইছিলে এখন চেটেলাইট অ' গলদি এইখন গোটে মানে ট্ৰেফিক সেইবোৰ মানে ক'ট কৈ পঠাইছিলে সেইখন এতিয়া আমাৰ অলৰেডি আমাৰ যিখন ধৰি লোৱা হেৰি আছিল অ' আমাৰ চলাৰ চিষ্টেম পাৰ হৈ বেলেগ এটা চিষ্টেম চিষ্টেমত সোমাল এতিয়া সেইটো।
সেইটো মানে এতিয়া, উম, সেইটো এতিয়া মানে বহুত বেছি সি দূৰলৈ গলে এতিয়া সেইটো যদি বেলেগ কোনোবা আ, চিভিলাইজেচন তনেকুৱায়ে যদি কেতিয়া এতিয়া যদি পায়, তেতিয়া য়াহলে তেওঁলোকে গম পাব যে, আমাৰ-আমাৰ এনেকুৱা মানে এইফালে আমাৰ মানুহো যে একজিষ্ট কৰে।
হয়-হয় তুমি ঠিকে কৈছা। তাৰ বাহিৰেও আমাৰ মই হয় যে আমাৰ পৃথিৱীৰ কথাই হওক আমাৰ পৰা ভূ-তত্ত্বৰ, ভূ-তত্ত্বৰ-ভূ-তত্ত্বৰ-ভূ-ভূ-তত্ত্বৰ যি খিনি বস্তু হ'ল আমাৰ পৃথিৱীৰ ভিতৰত কি আছে? বা পৃথিৱীৰ বাহিৰত যি বিভিন্ন ধৰণৰ, আজি খিনি বস্তু আছে আৰু লগতে আমাৰ যি অতী অতীতৰ বস্তু আমাৰ ইতিহাসৰ বস্তু আমি কিছুমানে ইতিহাসৰ বস্তু পালে আমি যি কাৰ্বন ডেটিং কৰি আমি তাৰ আ বয়স উলিয়াওঁ যে আমুক ধৰি ল অ', আ কিবা এটা বস্তু যদি আমি কিবা এটা শিল্প কলা বা কিবা এটা শিলা লিপি যদি আমি পালো সেই শিলা বয়স উলিয়াবলে সেই শিলা লিপি কিমান বছৰ পুৰণি সেই বস্তু ইতিহাসৰ লগত আমি তাৰ উপৰ্গ গঢ়িবলৈ আমি আমাৰ যি বৈজ্ঞানৰ আমাৰ বিজ্ঞানৰ অৱদান আছে সেই বিজ্ঞানৰ অৱদান থকা যন্ত্ৰ পাতি ব্যৱহাৰ কৰিহে তাৰ সঠিক বয়সৰ অনুমান আমি লগাব পাৰো। লগত তে আমাৰ বিভিন্ন অকলপ আ যে আ আমাৰ বা যিখিনি বা আমাৰ ইতিহাসৰ বস্তু বুলিয়ে নহয়, আমাৰ বেলেগ-বেলেগ বিভিন্ন ভূগোল, ভূগোলৰ লগত জড়িত থকা বস্তু, বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ যি মাটি ভূগৰ্ভৰ তলত পানীয়ে হওক বা ভূগৰ্ভৰ তলত যি-যি আমাৰ বস্তু আছে, যি-যি অৱদান আছে, খনিজ পদাৰ্থ আছ ছে আমাৰ তৈল্য দ্ৰব্য আছে, সেইখিনি উলিয়াবলৈও আমি যিখিনি যন্ত্ৰ পাতি ব্যৱহাৰ কৰোঁ, সেই যন্ত্ৰ পাতিৰ আমি বিজ্ঞানৰ অৱদান ফলতে পাইছো, আৰু বিজ্ঞানৰ অৱদানৰ কথা কৈ গলে মানে শেষ কৰিব নোৱাৰি, বি জ্ঞানৰ অৱদান মানৱ-মানৱৰ জীৱনত মানৱ সমাজত যথেষ্টখিনি আছে, যথেষ্ট বেছি আছে ইয়াক কেতিয়াও নুই কৰিব নোৱাৰি, কৈ কেতিয়াও শেষ কৰিব নোৱাৰি, লগতে বিজ্ঞানৰ অৱদানৰ অবিহনে আমাৰ জী জীৱন জীয়াইটো আমি কেতিয়াও মানে কল্পনাও কৰিব নোৱাৰো, কাৰণ বৰ্তমানৰ জীৱনত মানুহে শুই উঠাৰ পৰা ধৰি যি ইতিমধ্যে মই কলোৱে যে সুই উঠাৰ পৰা ধৰি শুৱা লৈকে, বিজ্ঞানৰ অৱদানৰ যিখিনি বস্তু আ আশী শতাংশ সময় নিজৰ বিজ্ঞানৰ অৱদানৰ আ, বস্তুৰ লগতে পাৰ কৰে। গতিকে মই ভাবি ছোঁ যে বিজ্ঞানৰ অৱদান আমাৰ জীৱনত যথেষ্ট আছে, আৰু এইখিনি আমি সদায় মানে শলাগ ল'ব লাগিব।
হয়-হয় বন্ধু এইটো সঁচাই কৈছা, কাৰণ চব ফালৰ পৰা চাব গলে চব ফালেৰে পৰা আমাক বিজ্ঞানে বহুত বেছি সুবিধা কৰিছে। আৰু এতিয়া ভূগৰ্ভৰ তলত যিবোৰ পানী আছে আমি খোৱা পানীৰ কাৰণে যিটো ইউজ আ, মানে ব্য-ব্যৱহাৰ কৰো সেইটো এতিয়া বিজ্ঞানৰ অৱতানৰ কাৰণে আমি পাইছো ন'। এতিয়া ক'ব গ'লে মানে কি বিজ্ঞানে আমাক আ, দৈনন্দিন জীৱনতো বহুত বেছি সুবিধা কৰি দিছে, বিজ্ঞানৰ কাৰণে আমাক চব ফালৰ পৰাই। সেই এতিয়া বিজ্ঞানৰ অৱদান মানে আমি এতিয়া কৈ শেষ কৰিব নোৱাৰিম।
হয়-হয় ঠিকে কয়, হয়-হয় ঠিকে কৈছা। বাকি ভাল লাগিল তোমাৰ লগত কথা ৰাতি আকৌ এদিন আমি আলোচনাত জৰিত হ'ম।
হয়-হয় ঠিকে আছে দিয়া নহ'লে।